কি কৰি আছা?
কি ক'বা আৰু গাটো বহুত বেয়া।
আচ্ছা, কি হৈছেনো পানী লাগিছে নেকি?
জানো কি হৈছে কালিৰ পৰা বহুত গা বেয়া ডিঙি বিষ অ। মাথা বিষ বহুত বেয়া।
অ আচ্ছা হস্পিতেল গৈছা নাই?
উম গৈছিলো কালি মানে আবেলি সময়ত গৈছিলো তাৰপিছত ডাক্তৰে দৰৱ দিলে কিন্তু এতিয়ালৈকে ভাল হোৱা নাই। কি হৈছে জানো ডাক্তৰে কৈছে বোলে গৰম হৈছে। তাও ফটি হ'ব পাৰি। টাইফডো হৈছে বুলি কৈছে।
খাবা দেই আজিকালি যিখন গৰম হৈছে, মানুহৰ বেমাৰত বহুত কিবা -কিবি হৈ গৈছে।
হয় এইটোৱে বহুত। মানে বহুতৰ বেমাৰ হৈ আছে ন, ডাক্টৰে ভাত মানে গৰম বস্তু বেছি খাবলৈ মনে কৰিছে আৰু। তেল তেল দিয়ে খাবলৈ মনাই কৰিছে।
আচ্ছা মই কথা এটা ক কবলৈহে তোমালৈ ফোন কৰিছিলো?
কোৱাচোন বাৰু?
এই মই অকণমান আগত ওলাই গৈছিলো মানে আমাৰ এইটো চাইডে
কোনটো চাইডত?
এইটো এইটো পাহাৰ থকা চাইডে।
আচ্ছা। তাৰপিছত
ৰ ঘৰৰ ফালৰ ল'ৰা দুটা এক্সিডেণ্ট হল মানে বেয়াকে তাকে দেখি আহিলো ভাবিলো কথাটো সুধিছা গম পোৱা নিকি?
কেনেকে এক্সিডেন্ট হ'ল?
এই বাইকে আৰু গাড়ীত মাৰিলে। বা দুটা উঠি আছিলে হেলমেটটো নাছিলে, তেওঁ তেওঁলোকৰ তাৰপৰা পুৰা স্পীডত চলাই গৈছিল। ছিলে তাৰপৰা সন্মুখৰ পৰা এনেকে পিক আপ পিক আপ ট্ৰাক এখন আহি আছিলে বলে তাতে খুন্দা মাৰি দিলেগে এতিয়া মানে হস্পিতেল পুলিচ আহিছে হস্পি ল আনিলে এজনৰ হাত পুৰি ভাঙিলে। উম তেনেকুৱাই আৰু।
মানে বহুত বেয়াকে দুষ পাই নেকি?
মৃত্যুত মানে নিহত হোৱা নাই কিন্তু মানে অলপ অৱস্থা বেয়া মানে।
সেইটোৱে বুজিছানে, গৰম যেনেকুৱা পৰিছে এতিয়া কাৰোবাৰ এক্সিডেন্ট হলেতো বহুত বেয়া হব ন তাৰপিছত তোমাৰ এতিয়া যেনেকুৱা তাহ মই আজি লখিমপুৰ মেডিকেল কলেজ যাম বুলি ভাবিছো। অৱস্থাটো বহুত বেয়া হৈছে বুজিছ নাই, এতিয়া ঘৰত চব বেমাৰ চবৰে বেমাৰ।
মেডিকেল যোৱা নহলে পাছত বেলেগ বেমাৰ হৈ যাব। আৰু বেছি খৰচাহে হ'ব আৰু তোমাৰ কি হয় ঠিক নাই নহয় আজিকালি মানুহৰ জীৱন। এতিয়া মানে আমাৰ ঘৰৰ ওচৰ মানুহে এটা হেৰি খবৰ দিছে বোলে প্ৰেচাৰটো হল। ব্ৰেইনত পানী জমা হৈছিলে, তেওঁ অপাৰচন কৰিছোগেহে ডিব্ৰুগড়ত।
আচ্ছা, সিদিনাখন মোৰ এটা অপাৰেচন হয় আহিছেহে। কিবা মাথাত কিবা এটা এই মাথাটো মানে কিবা তাক গুটি গুটি ওলাই আছিল কিবাষ্ট বোলে হা
মই কোৱা নাই যে তুমি আঁতৰি নে
এ অতদিন কাকো পোৱা নাই অ' কবলৈও মন নাযায় ন। অপাৰেচন কৰি আহিছোঁ এতিয়া। ত ফোন কৰি কিনে কম। এ অপাৰেচন হৈছে বুলি তাহাত কিবা ডাক্টৰে। অ' প্ৰথমতে আল্ট্ৰাচণ্ড কৰিবলৈ দিলে। আল্ট্ৰাচণ্ড কৰা পাছত তোমাৰ এইচ আই ভিষ্টে কৰিলে তাহ অ আলটাচনো কৰিলে চিটিজ- নে কৰিলে আহ তাৰপিছত পাছদিনাখন ক'লে যে তোমাৰ কিবা চিফ্ ওলাইছে। মানে কেঞ্চাৰতকৈ অলপ সৰু মানে কেঞ্চাৰ নহয় মানে।
অ বহুত ডেঞ্জাৰ্ দেখোন এইটো।
ইমান ডেঞ্জাৰ নহয় মানে মানে তোমাৰ যোনটো ভিতৰত। যোনটো চেল থাকে ন কুব থাকে।
অ অ মানে তোমাৰ মানে হেৰি ব্ৰেইনত। পাবগে নালাগে ন একদম মগজু মানে লাও খোলা ওপৰত আছে হয় নাই।
অ এইটো ছালৰ ওপৰত আছে মানে সেইটো অ। ছালৰ ওৰত আছে মানে মানে কি হ'ল অ উ যেতিয়া ক'লে মানে চিজ ওলাইছে বুলি মানে সেইটো কেনেকে হয় বুলি কৈছে ডাক্তৰে কৈছে যে আহ কেতিয়াবা তোমাৰ আহ কোষবিলাক চলাচল কৰোতে ৰখি যাব পাৰে মানে মিউটেশচন নহয় ন কুব বিলাক। কেতিয়াবা তাৰ পৰা মানে তোমাৰ। অ তাৰ পৰা তোমাৰ চিষ্টৰ সিষ্টি হয়। এতিয়া সেইটোৱে মানে। ডাক্তৰে পাছদিনাখন ক'লে যে তুমি আহ কাটি পেলাই উলিয়াই দিয়া। মই গ'লো অপাৰেচন থিয়েটাৰত পোন্ধৰ মিনিট লাগিলে। তোমাৰ কাটি পেলাই উলিয়াই পেলাই ষ্টিছ মাৰি দিলে আৰু। এতিয়া আৰু। যোনটো সৃষ্টি উলিয়াইছিলে ন সেইটোক মই তোমাৰ। অ' প্ৰথমতে লেবৰেটৰীত লৈ গলোঁ। তাৰ লেবৰেটৰীত দেখালো যে এইটো। অ' শুনা নাই মই কৈ আছোঁ। লেবটৰীত দেখালো। মোক পৰীক্ষা। আহ ৰুবা হা আহ লিখা আছে।
আত্ছা কথাটো অকমান ভালকে কবা। উম। সেইটো কথা ন গমেই নাপাওঁ। অতদিনে তুমি কোৱাও নাই।
সেইটোৱে আহ তাৰ পিছত।
অ' মই মানে এতিয়া হেৰিয়লে গৈ আহিলোঁ। তোমাৰ এক্সিডেন্ট দেখি। ৰা মানে এনেকুৱা লাগ একদম কিবা কিবি লাগি আছে আজিকালি ল'ৰা ছোৱালী বিলাক যিহে বাইক এখন পাবগে নালাগে। ইমান স্পীডত চলাই যেন ৰাস্তা পদূলি সিহঁতৰ সে গোটেই উৰি যায়। একদম বাইকত মাতি ওপৰেদি গম পাইছা নাই। এই চবত আজি ইমান এক্সিডেণ্ট হয় গম পোৱা নাই। তুমি চবতে মানে প্ৰতিদিনে এক্সিডেণ্ট হয় এটা মে দুৰ্ঘটনা হ'বই। তুমি আমাৰ এইটো পথালি পহাৰ ফালে যোৱা কেইদিনমানৰ আগত তুমি দুৰ্ঘটনাটো গম পাইছা নহয় চাগে।
অ' অ' সেইকেইটা আমাৰ আমাৰ ফালৰে আছিলে নহয়। কিবা বাথৌ পূজা নে কিবা আছিল হ'ব দে তাহাঁত ঘৰৰ মানুহে। ওলাবলৈ মানাই কৰিছিল মানে মিচিং জনাজাতি বাথৌ পূজাত। ঘৰৰ পৰা ওলাই যাব নাপায় হা। তাৰ সিহঁতে গীত কৰি গ'ল কিবা চেঁচাৰ ফালে গৈছিল বোলে। তাহ তোমাৰ যেতিয়া ৰাতিকে আহি আছিল তাহাঁত এনেকে কিবা তিনিআলিৰ এটা গাড়ী আৰু ট্ৰাক দুইটাই ওলালে মানে তাত তাৰ লৰ কেইতাই বোলে তাত তাৰ্কত খুন্দা মাৰি দিলে বোলে
সেইটো মই শুনিছিলো তাৰত মই যে কৈআছে তেওঁ দিতেছ দিবলে দিলে তাৰপিছত মোক এইটো বাইছ পি কৰিবলৈ দিলে। মোৰ চিজটো অ' তাৰ পিছত অ' ৰিপৰ্ট ললো মানে। ৰিপৰ্ট এমাহ পাছত আহিছো ৰিপৰ্টটো নৰ্মেল আছে মানে একো নাই।
ঠিকে আছে তেতিয়াহ'লে দেই এইতোত ভালকে থাকিবা আৰু
অ' সেইটো এতিয়া তোমাৰ টাইফড হ'ল। আকৌ টাইফড নহয় মানে জ্বৰ উঠিছে পুৰা জ্বৰ উঠিছে। টাইফড তেচ কৰোতে টাইফত নোহোলালে কিন্তু মই আকৌ লখিমপুৰ গৈ পেলাই টেষ্ট কৰি আহো ইয়াত মানে কিবা ভুলো ওলাব পাৰে ন।
আম তাত অলপ ডাঙৰ হস্পিতেলত টেষ্ট কৰি অহাটো ভাল এতিয়া তুমি বাইক চাইক বিলাক লাহে লাহে চলাবা আৰু দেই এতিয়া যিহে হৈছে মানে হেলমেট নোহোৱাকেতো আজি নাচ নচলাবাই মানে
সেইদিনাখন কি হৈ হৈছে শুনানা
ষ্ট্ৰিকটো কৰিছে ন হেলমেট নিন্ধিলে। ফাইনো লগাব ডাইৰেক্ট বোলে এমাহৰ কাৰণে বোলে থানাত বাইক ৰখাই দিব বুলি কৈছে। আমাৰ
উম এই সিদিনাখন এনেকে হল মানে লগৰ এটা স্কুটিৰ লগত উঠি আহিছিলো। আমি চাৰিজন আছিলো। দুজনে অ' বাইকত আহিছে দুজনে আমি স্কুটত আহিছো। তা কি হ'ল তোমাৰ থানা আগতে ৰখালে ন তাহত মইতো পিছত এ হেলমেটটো পিন্ধা নাছিলো। অ' তহেৰ তহেৰৰ খাল লগতো বাচ নাই। মই নাজানো ন বাইচজন আছে। বুলি আহ তাৰ কাগজ পাতিও এইটো নাই তাৰ মোবাইলটো চুইচ অফ দেখাই পুলিচে আমাক ধৰি পেলাই ৰখাই থৈ দিয়ে
ৰখাবয়ে টো লাইচেঞ্চ নাথাকিলেতটো ফাইন কাটিবই আজিকালি কিমান পাঁচ হাজাৰ মান নাকাতেজানো
অ পাঁচ হাজাৰ কাটে বোলে আৰু বাইকটো থৈ দিও বুলি কৈছিলে তাত তাৰপিছত তোমাৰ অ বাইকটো যেতিয়া থলে তেতিয়া আমি বহুত ৰিকুৱেষ্ট কৰাৰ পাছতে এৰি দিছে বুজিছা নাই
অ কি তোমালোকে কি কলেজৰ পৰা আহিছিলা নেকি
কলেজত মানে প্ৰেক্টিকেল দেৰি হৈছিলে মানে
অ সেইকাৰণেহে এৰি দিলে আকৌ গম পাইছানে তোমালোকক কলেজৰ ইউনিফৰ্মত থকাৰ কাৰণেহে এৰিছে চাকে দেই মোৰ মেত মই মানে তোমাৰ ইচেএন নাই আৰুতো ধৰিছে চাগে তোমালোকক যদি ৰিকুৱেষ্ট কৰি দিয়ে বাকী বিলাককো ৰিকুৱেষ্ট কৰি এৰি দিব লাগিব হয় নে নাই
অ কিন্তু চবকে এৰি দিয়া নাই মানে ষ্টুডেন্ট বুলিয়ে এৰি দিছে চাগে
সেইকাৰণে কৈছো হেলমেটটো সদাই লগাই যাব লাগে মানে হেলমেট বুলি কি নহয় তুমি এটা মিনিমাম তোমাৰ অনুমানিক স্পীডতহে গৈ থাকিব লাগে গম পোৱা নাই সকলো সতৰ্ক হৈ পেলাই আজিকালি মানে এনেকুৱা হৈছে তুমি যিমান সতৰ্ক গ'লো পা পাছফালৰ পৰাই হওক তোমাৰ মানে ভাই ভাগ্য বেয়া থাকিলে কনোবাই খুনিয়াই হলেও মাৰিবই আমাৰ ঘৰৰ ওচৰতে এটা শুনিবা আমাৰ মানে ঘৰৰ আগত অলপ তিনিআলি এটা আছে দেই
অ
তাৰ আগত মানে মানে মানুহ এজন আছে আমাৰ ঘৰৰ পৰা সদায় কাম কৰিবলৈ যায় আমাৰ চেণ্টাৰত চাইকেল লৈ যায় মানুহজনে মানে মানুহজন বহুত ভাল দে নম্ৰ ভদ্ৰ বহুত ভালকে চলায়। কিন্তু সিদিনাখন কি হ'ল মানে এজন মিচিং মানুহ মানুহ এজন টমটম লৈ আহিছিলে ই বেটৰী ৰিক্সা যে ইলেক ইলেক্ট্ৰিক
অ
তেওঁ অকমান মানে নিচাযুক্ত দ্ৰব্য খাই আহিছিলে দেই তেওঁ মানে মানুহজনৰ চাইকেল চলাই আহিছিলে চাইকেলে তাইকেল মানে টমটম খন গাত উঠাই দিলে তাৰ পৰা গো গোটেই হাৰ মানে কামি হড় পৰ্যন্ত ভাগি আজৰি হল মানে মানুহজন তাৰ পৰা হস্পিতেলত এতিয়া মানে মানুহজন ঢুকালে মানে বাচিব নোৱাৰিল লেগে ভিতৰৰ মানে মানে শৰীৰৰ অংগ মানে গেলি গ'লগে মানে
হে এনেকুৱা হৈছে এ আমাৰো সেনেকুৱাই এটা এ আমাৰ ব্বর্তাৰ লৰাৰ লগত সেনেকুৱাই হৈ হৈছিল মানে এ তোমাৰ কালভাৰটোৰ টোৰ ওপৰত উঠি পেলাই কথা পাতি আছিলে হা পিছত ত পিছত পিছফালে পৰা বাইকে আহি পেলাই খুন্দিয়ালে দ হেল্ল'
শুনিছা নে নাই হেল্ল'